হেল্ল' আহি গল যে। উ।
হম।
আহি গ'ল যে মোৰ ভাগৰ নাই আহা কিন্তু এতিয়ালৈকে।
না আহা নি। ৰবেলাকো কৰিলো।
কৈ দিলা মোক যে মোক যে আক কৈ নিদিলা আক।
নহয় সেৰিহে
তাকে তোমাৰ আহিলে মনো কেলে নাই আহা একেলগতে কোৱা আছে মোৰ ভাগত চাগে সি নোসোমোৱালে চাগে
এ সোমোৱালে
ই আকৌ চাব নাই
এইটো বেগ ন হয় নি
অকমান দেৰিকে
কিতনা পেচা কমা লিয়া
কণ
তোম
ম নাজানো একো বুজিও পোৱা নাই বাজেও
পইচা কিমান পালা
নহয় সেইটো কথা নাই কোৱা সেইটো কথা বুজি পাই আছো সেইটো হিন্দীটো খালি মই কত কি হৈছে মই একো বুজি নাই বুলি কৈছো
কৈ পেলাম এতিয়া
তাইলৈ ফোন কৰিছো তাই ৰিচিভো নকৰে
নহয় মই বোলো ডিলিট কৰি পেলাম এতিয়া
কেলে
উ মই পইচা চ ইচা নাপাও এনেই এনেই কি দৰকাৰ পৰিছে
হ'ব নহয় ৰবা
নহয় গম পালো
নেটৱৰ্কৰ কাৰণে হয় ফাইভ জি চলিছে ন সেইটো চোৱা
ফাইভ জি নাই চলা কিন্ত বেলেগ চপ হৈ আছে নাই কিন্তু বেলেগ চব হৈ আছে অকল এইটোনো কেলে নহব
তোমালৈ প্ৰথম ফোন যানো অকমান দেৰি ৰ'ব লগগীয়া হৈছে নহয়।
আৰু কনফাৰেন্সত কোনোবা আছে নেকি।
নাই।
মাত এটা শুনিছিলো।
এইটোত চাউণ্ড ডাঙৰ নহয়।
অহ।
উম কথা পাতি পাতি এতিয়া লোকে পইচা কমাই থাকিব আৰু। উম।
নাম মেনচন নহয়।
অ অ অ।
চৰি পাহৰি মেলি ময়ো অধুনি কৰিলো এটা তুমিও কৰিললা।
নাম কব নোৱাৰি।
কেনেকা কথা।
অ আৰু বেয়া বনাব লাগিব নোৱাৰে বেলা আছে পি ব। ভাত খালা।
কি কৈছে তাই।
বেয়া ৱৰ্ড কব নোৱাৰিম বুলি কৈছ।
অহ অ সেইটোও নাই।
আল ফুলীয়া।
বহুত মানে চেফ চাইড হৈ পাতিব লাগিব।
তাকেহে।
হয় নাই বাও। পতক কেনেতো নামবিলাক আহিয়ে যায় মুখত।
অ মনোবা ফোন আহি আছে।
ভাত কিহে খালা।
কি কৈছা?
ভাত কিহে খালা?
ভাত নাই খোৱা চাহ খাইছেহে।
মইত হেৰি এ খোৱা নাই উহ। চাহেই খোৱা নাই।
দত্তই ফোন কৰি ভাল কামোৰ দি আছে।
কোনে।
দত্ত
অহ।
হেতৰফালে যাব লাগে।
হু
সিহঁক ঘৰলে যাব লাগে।
যাবা আৰু।
উম তাকেতো ভাবিছো।
খবৰ বিলাক লেদি আছে তেতিয়া যাম বুলি।
কাক যাম বুলি খবৰ নো।
নহয় হেৰি হলে ঘৰলে যাম বুলি।
উ সেইটো আৰু সেইটো এনেও গম পাব।
তুমি যে ফোন কৰিছিলা তোমাৰ লগত কনফাৰেন্ঞ্চ কৰি দিবলৈ কৈছিল তোমাৰ মাতটো বোলে বহুত দিন শুনা নাই।
কি কি?
তুমি যে মোলে ফোন কৰিছিলা?
উম।
তোমাৰ হলে হেৰি কনফাৰেন্ঞ্চ কৰি দিবলৈ কৈছে তোমাৰ, হেৰি তোমাৰ মাতটো বুলে বহুত দিন শুনা নাই?
কোনে কৈছে?
কোন হব?
পগলা হ'ল বুলে।
ঐ বেয়া বেয়া
অহ হু হু। ইমান চেফ চাইদৰ, ইমান চেফ চাইদৰ মই কথা পাতিব নোৱাও। ইমান চেফ চাইট হৈ কথা পাতিব নোৱাৰি। ৰবা দহ মিনিটটো হবলৈ দিয়া।
কথা নাপাতিলেও হব নাই?
এ ৰ'বা কিবা এটা পাত থাকে আক।
উম এতিয়া মোক বহুত দৰকাৰ হৈছে কিছুমান মানুহৰ।
এনেই প্ৰয়োজনে নাই, কোন গৰিমা ক'ৰবাতে থাকে।
ইয়ে কেতিয়া কলো তেনেকে তুমিহে কালি কৈছিলা? কাইলৈৰ পৰা লুকু মোৰ বহুত দৰকাৰ হব।
অ। আহিছা অ। পাছত চাই দিম ৰ। আৰু ফুল কিয়া ক পচোন অ দেহি কম পালা
ভ আটা হয়
ভাত কিহে?
হা জানো থাই
হুম!
মই ঠাই হাৰী আছো। উহু। হা! কি কছা? কি কৈছা?
খা বনুৱাই নাই নে?
হে নাই বনু
মাছ খোৱাত দিব।
কাৰ?
অফিচ।
কাক দিব?
আমাক।
তাৰপা তাৰপিছত কোনে কলেৰ বা?
বিহপৰিয়ালে যোন গৈছে তাই ফোন কৰিছিলে।
কোন আহিছে বিপিয়লে? অ-অ। সেইবুলি কৈছে সেহেতকো নে?
অ।
অহ।
মাছ পাত চাবলে গৈছে।
অ, আমাক মানে কাক দিয়ে দিয়া, এজনী এজনীকে দিব চাগে।
নেহি যানতা হে।
আমি এতিয়া মূৰত জবাপ ফুল আৰু হেৰি লগাম। আমি এটা মূৰত বজাব ফুল লগাম।
তাপা কাইলৈ অ পখিয়ে আহিব নহয়।
কমফাৰ্ম হোৱা নাই।
অ অ'ক।
যদি কমফ্ৰাম নহয় তুমি কাইলে গোচি আহিবা। দেই। শুনিছা নাই।